হেল্ল', শুনিছা?
অ', শুনিছো কোৱা?
কি কৰিছা?
মই আছো এনে। তুমি কোৱা, কি কৰিছা? আচ্ছা আচ্ছা, পিছে ভাত খালা?
অ', অ', খালো। তুমি?
উম, খালো খালো, মইও খালো ভাত। তাৰপিছত আছো আৰু এনে। উম, ভাল ভাল। তোমাৰ?
আছো আছো, তোমাৰ ঘৰত কেনেকুৱা চবৰে?
আছে, ভালে আছে।
অ', পিচ, নাই ঠিকে আছে। তুমি আজিকালি গেম-চেম খেলা নে নাই, গেম খেলা নে নাই?
গেম মই এতিয়া বৰ্তমান খেলা নাই, খেলিছিলো বহুত গেম খেলিছিলো এতিয়া বৰ্তমান ক'ব গ'লে বহুত কমেই খেলো।
অ'। এনেতো তোমাৰ ইতিয়া একো নাই নাই, মইও সেই আগতে খেলিছিলো তোমালোকৰ লগতে যি খেলিলো এতিয়া নাই খেলাই হোৱা নাই আৰু।
আচ্ছা।
অ'।
বুজিছো।
বাকী এনে কি আ, কি? তই এতিয়া কি, কি কৰি আছা মানে? এতিয়াতো এনেও একো কাম-চাম নাই ধৰা এক্সামো নাই বা কিবাও নাই।
নাই মই এতিয়া বৰ্তমান তোমাৰ কি কয় গেম-চেমৰ খেলা মাথা মাৰি আছিলো একচেলি গেম মানে ক'ব গ'লে অফলাইন গেম আৰু ক'ব গ'লে।
অফলাইন গেম মানে?
এইবিলাক ফুটবল, ক্ৰিকেট এইবিলাক খেলি আছোঁ এতিয়া বৰ্তমান লগৰবিলাকৰ লগত।
অ', ঠিক
এতিয়া অনলাইন গেম ক'ব গ'লে খেলিবৰ কাৰণে, অনলাইন গেম খেলিবৰ কাৰণে এতিয়া মানে ইমান এটা মন নাইকিয়া হৈছে মানে, খেলিছিলোঁ বহুত খেলিছিলোঁ। কিন্তু এতিয়া বৰ্তমান ক'ব গ'লে খেলিবলৈ ইমান মানে ইচ্ছা যোৱা নাই। চ', সেইকাৰণে মানে ক'ব গ'লে গেম পৰি আছে ঘৰত কিন্তু মই খেলা নাই এতিয়ালৈকে।
অ', নাই নাই আজিকালি এনেও মানে একচুৱেলি কি জানা, সেইবোৰ গেম খেলাই ভাল এইবোৰ মোবাইলত গেম খেলাতছে, কাৰণ কিয় মোবাইলৰ যোনটো গেম হয় সেইটো বহুত এডিকশচন হৈ যায় ন'। আৰু লগতে তোমাৰ হেল্থটো এফেক্ট পেলাই, মানে মবাইল টো চাই-চাই খেলি থাকা ত', এইবোৰ যোনবোৰ নৰ্মেল আমাৰ যোনবোৰ স্পৰ্ট হয় বা কি হয় সেইবোৰ সেইবোৰ খেলিলে ভাল হয় ন, সেইবোৰে শৰীৰটো ভাল কৰে একদম বিপৰীত হয়। সেইকাৰণে মানে মানুহে কি কয়, স্পৰ্টছে মানে প্ৰিফাৰ কৰিব লাগে ৰেডাৰ দেন
এ হয় বাৰু, কি কয় মোবাইল গেমছ খেলাতকে, এইবিলাক গেম খেলিব লাগে কিন্তু মোবাইল গেম খেলিলে এতিয়া ক'ব গ'লে বাহিৰত কি কয়, বাহিৰৰ মানুহ চিনাকি হ'ব পাৰা। ক'ব গলে তোমাৰ মানে কানেকশ্যন বাঢ়ে। ক'ব গ'লে ভাল মানুহ পালে ভাল মানুহ পালা, বেয়া মানুহো পায় ন'। কোৱা নহয়। বেয়া মানুহ নাপাই যে, বেয়া মানুহ অলপ কয় মানুহে, কিন্তু ক'ব গ'লে ভাল মানুহ লগ পাব পাৰা, যদি ভাল মানুহ লগ পোৱা তেতিয়াহ'লে তোমাৰ ভাল হয় আৰু ক'ব গ'লে, যদি অনলাইন গেম খেলা তুমি মানে তোমাৰ এটা টিন স্পিৰিটৰ এটা গঠন হয়।
কিন্তু তুমি যে ভাল মানুহ লগ পাবা সেইটো বহুত কম চান্স থাকে মই যিমান দেখিছো, আৰু মানুহ বুলিও নহয় কাৰণটো কিয় আমি অফলাইন গেমতো মানুহ লগ পাবা ঠিক আছে অফলাইন গেম নহয় চৰি কৰ্টত যদি তুমি ওলাই যোৱা বাহিৰত খেলিবলৈ নতুন-নতুন লগ বন্ধু পাবা। তোমাৰ বন্ধুৰ বন্ধু খিনি পাবা। সেইখিনিৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰে মোৰ মতে অনলাইন গেমত অফলাইনেহে বেছি চাগে মানুহ চিনাক্ত কৰাত মানে সহায় কৰে। আৰু সেইটো বুলিও নহয়, তোমাৰ অনলাইন গেমে তোমাৰ হেল্থোক বহুত এফেক্ট কৰেতটো কাৰণ কিয় তুমি সেই ঘৰত বহি-বহি এটা ৰুমত বন্দী হৈ কেনে যি তেতিয়া দিন ৰাতি গেম খেলি থাকিবা চকুকেইটাৰ বহুত কষ্ট পাই তোমাৰ স্ক্ৰীন খনৰ কাৰণে, স্ক্ৰীনৰ পৰা যোনটো ৰে ওলাই সেইটোতো বহুত বেয়া হয় ন আমাৰ হেল্থৰ কাৰণে। কিন্তু একদম তাৰে বিপৰীতে যেতিয়া তুমি অফলাইন গেম ক'বাত বাহিৰত খেলিব যোৱা বা কিবা যেতিয়া তুমি দৌৰা দৌৰা ধপৰা কৰিলে তোমাৰ বডিটো বেছি ভাল হয়, তোমাৰ শাৰীৰিক চলাচল হয় তেতিয়া তোমাৰ মনতটো ভাল থাকে ৰিফ্ৰেছ হয় কিন্তু অনলাইন গেম তোমাৰ এদিকচন বঢ়ায়। এদিকচন ইন দা সেঞ্চে কি তাতে তুমি পইচা দি সে যোনবোৰ গেম খেলিব লাগে আজিকালি ল'ৰা ছোৱালীবোৰ শুনিছোঁ যে মাক বাপেকৰ পৰা পইচা চুৰ কৰি হলেও গেম কিনি কেনে খেলে বা কিবা সেনেকে প্ৰিমিয়াম গেম বোৰ যোনবোৰ মানে তোমাৰ কিনিব লাগে সেইবোৰ আৰু বিশেষ কৈ কি হৈছে পঢ়া শুনাত ল'ৰা ছোৱালী ধ্যান দিব নোৱাৰে এনি টাইম গেমতে সোমাই থাকিম।
অ', অ', অ', বুজিছোঁ।
কাৰণ কিয় তাতে ভাগৰি নাযায় ন? নিজে মানুহতো বিকজ তাতে সিহঁতে অকল চাই-চাই হেৰিহে কৰী থাকে কিন্তু যেতিয়া নিজে খেলা যদি যোৱা যায় এটা সময়ত ভাগৰি কেনে ঘৰ আহি কেনে হাত মুখ ধুই কেনে মানুহে তেতিয়া পঢ়াত ৰেষ্ট লৈ তেতিয়া ভালকে টোপনিও আহে নিজৰ শৰীৰটোও ভালে থাকিলে বা কনচেনট্ৰেচনত হেল্প কৰে অফলাইন বোলা বস্তুটো ফুটবল খেলা ক্ৰিকেট খেলা যিয়ে নেখেলা তুমি।
দৌৰা দবৰা কৰা যায় তো সেইকাৰণে ক'ব গ'লে, ভাল হয় আৰু।
উম হুম। কিন্তু অফলাইন গেমেতো তাৰে একদম অপজিত হয় ন বিপৰীতে হয় কাৰণ তোমাৰ অফলাইন আৰু
ক'ব গলে অ, অনলাইন গেম ক'ব গলে তুমি যিকোনো বতৰত খেলিব পাৰা কিন্তু অফলাইন গেম এতিয়া তুমি যিকোনো বতৰত খেলিব নোৱাৰা এতিয়া ক'ব গ'লে।
তুমি এতিয়া ক'ব গ'লে সেইটোও হয় আৰু কিন্তু টাইমছ টাইম তোমাৰ স্পেণ্ড কৰিবৰ কাৰণে ভাল লগৰ লগত ৰাতি হওঁক বা কাৰণ এতিয়া দূৰ দূৰণি ফ্ৰেণ্ডছৰ লগত তুমি কৈ কানেক্ট হ'ব পাৰা গেমৰ থ্ৰদিয়ে হওঁক। এতিয়া তোমাৰ ক'ব গ'লে চ'ব বিজি থাকে ক'ব গ'লে এতিয়া দিনটো বিজি থাকে ৰাতি তোমালোকে কানেক্ ক'ব পৰা গেমৰ থ্ৰদে ক'ব গ'লে এটা তোমাৰ মানে তোমালোকৰ মাজৰ এটা লাইক, সেইটোৱেই আৰু মানে। কি কয় এটা কৰ্ডিনেশ্যন এটা হৈ যায় আৰু। অনলাইন গেমে ক'ব গ'লে সেনেকুৱা প্ৰভাইড কৰে আৰু।
বাৰু হয় দূৰ দূৰণিৰ লগৰ বোৰৰ লগতো খেলিব পাৰা বাৰু সেইটো ঠিকে আছে। কিন্তু কথাটো হয় যোনটো এডিকচন হৈ যায় আৰু যোনবোৰ স্কুলীয়া জীৱনত পঢ়ি থকা এতিয়া ল'ৰা ছোৱালী আছে যোনবোৰ স্কুলত পঢ়ি আছে সিহঁতৰ কাৰণে বহুত বেয়া কাৰণ কি সিহঁতে পঢ়া শুনা বা স্কুলীয়া বুলি নহয় যোনে নহওঁক কিয় পঢ়া শুনা ধ্যান নিদিয়ে। অকল গেমকে খেলি থাকে সেইটো বেয়া হয়। মই কোৱা নাই যে একেবাৰে বেয়া হয় খেলিব লাগে অলপ টাইমৰ কাৰণে খেলক একো ডাঙৰ কথা নহয়। যোনবোৰ এডিকচন হৈ যায় একদম মানে এডিকটেড হৈ যায়
উম।
সেইটো বেয়া কাৰণ কিয় সেইটো হলে তোমাৰ দিগদাৰ হয় ন? সেইটোৰ পৰা খাই আহিব তেতিয়া তোমাৰ পঢ়াত ক্ষতি হয় বা হেৰিত ক্ষতি হয়। কিন্তু তুমি যদি আহ অলপ টাইমৰ খেল কাৰণে খেলা তেনেহলে একো নাই। এতিয়া দূৰ দূৰণিৰ লগৰবোৰৰ লগত কমিউনিকেট কৰিবলৈ ইজি হয় সেইটো সঁচা হয়। কিন্তু সেইবুলি আৰু গোটেই দিনটো যদি তুমি মোবাইলটোৰ আগতে বা কম্পিউটাৰ বা- কি কয় লেপটপৰ সন্মুখত বহি থকা তোমাৰ চকু কেইটাই কিমান কষ্ট পায়। সেইটোতো চাব লাগিব ন কিন্তু তাৰ বিনিময় তোমাৰ অফলাইন গেমো সেইখিনি তোমাক- কষ্ট নিদিয়ে উল্টা তোমাৰ মন চন ভাল লগাই তোমাৰ শৰীৰটো ভাল কৰে। আৰু তুমি যি কৈছা যে বতৰ বতৰ যিকোনো মানে ৱেডাৰ- খেলিব পাৰ বা কিবা খেলিব। বহুত গেম আছে যোনবোৰ ঘৰত বহি কেনেও খেলিব পাৰে বা বৰষুণ দিলে বা কিবা কৰিলে যেনেকে লুডু আছে। কেৰম আছে সেইবোৰো খেলিব পাৰে ল'ৰা ছোৱালী বোৰে, আগতেতো সেইবোৰে খেলিছিলে আজি- কালি এইবোৰ খেলা দেখা পোৱাই নাযায়, আৰু এটা কথা হৈছে আজিকালি ল'ৰা ছোৱালী বোৰে সুযোগো নাপ- পায় বাহিৰত যাই খেলিবলৈ সময় নাথাকে। স্কুল যায় টিউচন যায় বা কিবা যায় আহি কেনে সেই ৰাতি যিখিনি টাইম পায় সেইখিনি- টাইম বাৰু মোবাইলত খেলে সেইটোত- অলপ নহয় অলপ মানে অভিভাৱকসকলৰো দুখ আছে, তেওঁলোকে মানে অলপ- টাইম দিব লাগে ল'ৰা ছোৱালীবোৰক, অকল এনি টাইম যদি পঢ়া পঢ়া কৰি থাকে তেনেহ'লে- তো তেনেকুৱাৰ অ মানে সমস্যা সন্মুখীন হবই ন। লাষ্টত সেইকাৰণে কমপ্লেইন কৰি কেনে লাভ নাই যে তেওঁৰ ল'ৰা ছোৱালীটো- গেম খেলে বা কিবা খেলে। কাৰণ কিয় তেওঁলোকে সময়ে নাপায় বাহিৰত যদি যাই কেনে যদি অলপ ফূ্তি ফাৰ্তা কৰে তেতিয়াহে মনতটো ভালে থাকিব ইহত। ত মনতটো ভালে ৰাখিবলৈ কিবা নহয়তো কিবা কৰিব লাগিব ন, এনি টাইম এটা বস্তুত- তো থাকিব নোৱাৰে-
থাকিব নোৱাৰে সেইটো হয়।
উম, সেইকাৰণে মানে পেৰেন্টছ বোৰ অলপ- বুজি পাব লাগে যে মানে আহ ক'ব গ'লে- আহ ল'ৰা ছোৱালীবোৰক সময় দিব লাগে, ওলাই যাবলৈ চান্স দিব লাগে নিজৰ লগ- লগ লগৰীয়াৰ লগত খেলিব যাব দিব লাগে, তেতিয়া সিহঁতৰো মন চন ভালে থাকিব। নহ'ল- সিহঁতে নিজৰ লগৰ লগত খেলিবলৈ সুযোগ বিচাৰোতে বিচাৰোতে সেইকাৰণে অনলাইন গেমৰ- মানে হেৰিতটো সংযোগটো লৈ লয়। আৰু তাতে যাই কেনে এডিকচন হৈ যায় চবৰে আল্টিমেটলি একেই হৈ যায় কেনে কথাটো যে- পঢ়াত বেয়া হৈ যায়, মাক বাপেকে ভাবে যদি বাহিৰত যায় কেনে খেলিব- সিহঁতৰ পঢ়া ক্ষতি হব কিন্তু সেইটো সম্পূৰ্ণ ভুল যদি বাহিৰত যায় কেনে খেলিব দিয়ে। বা হেৰি কৰিব দিয়ে তেতিয়াহে মানে কব গ'লে। অ ইহঁতে মানে পঢ়া শুনা ভালকে কৰিব পাৰে বা হেৰি কৰিব পাৰে ন।
নে শৰীৰৰ গৈ মানে ক'ব গ'লে এক্সাৰচাইজ হয় ন বাহিৰত পিলিলে এতিয়া হ'ব গ'লে আৰু ক'ব গ'লে এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত ক'ব গ'লে- এফেক্টটো কৰে যিকোনোৱে গেম নেখেলক কিয় চব কৰিব লাগে কিন্তু এটা টাইম টাইম লৈ কিনে কৰিব লাগে এতিয়া য- দি এনি টাইম যদি খেলিয়ে থাকে। পঢ়া শুনা নকৰে তেতিয়াহ'লে সেইটো বেয়া, আৰু যদি এনি টাইম পঢ়া শুনাও কৰি থাকে সেইটোও বেয়া চব মোৰ মতে ক'ব লাগে। ক'ব গ'লে মানে চব মিলাই কেনে খেলিব লাগে কৰিব লাগে খেলিবও লাগে।
এ, সেইটো খেলিব লাগে বহিব লাগে এতিয়া যদি- ল'ৰা ছোৱালীবোৰক যদি সংযোগে নিদিয়ে বাহিৰত যায় খেলা বা লগৰীয়াৰ লগত অলপ সময়- তটো মানে ক'তো আৰু- অকল যদি দিনতটো পঢ় পঢ় কৈ থাকে তেতিয়াটো অভিয়াচলি লৰা ল'ৰা ছোৱালীবোৰ সেইকাৰণে মাক বাপেকৰ পৰা- লুকাই লুকাই গেম খলে বা কিবা লাষ্টত য এডিকশ্ন হৈ যায়। টো উল্টা বেয়াহে। সেইকাৰণে মানে বাহিৰত যাই কেনে অলপ সময় যিখিনি সময়- সেইখিনি সময়ত যদি খেলিবলৈ দিয়ে, টাইম স্পেনড কৰিব দিয়ে। তেতিয়া বেছিকে ভাল হ'ব, পঢ়া শুনাত আৰু বেছিকে আগবাঢ়ি যাব। সেইকাৰণে মানে অনলাইন গেম- টো বেয়াও নহয় একেবাৰে ভালো হয় বহুতক সুযোগ দিছে বা বহুতে সেইটো থুৰোদি পইচাও কামাই আজিকালি শুনিছোঁ ইউটিউব চিউটিউবত তোমাৰ ভিডিঅ' চিডিঅ দি কেনে বা বহুতে ভালৰ কাৰণেও ইউজ কৰিছে কিন্তু বহুতে বেয়াও হৈছে সেইটো ইউজ কৰি কেনে সেইকাৰণে তাৰে মানে ভালৰো ভাল ক্ষেত্ৰও আছে বেয়া ক্ষেত্ৰও আছে সেইটোৱে আৰু আগতে বাৰু আমিও খেলিছিলো কিন্তু সেনেকুৱা এডিকশ্ন হিচাপে নহয় আৰু সেই লগৰীয়াৰ লগত যেতিয়া লগ নাপাওঁ তে তিয়া অলপ টাইমৰ কাৰণে খেলো আৰু তেনেকুৱা
আচ্ছা আচ্ছা বুজিছো ঠিকে আছ খেলিব লাগে ক'ব গ'লে খেলাটো খেলিব লাগে লগৰ লগত টাইম স্পেণ্ড হয় ক'ব গ'লে। আৰু ক'ব গ'লে এতিয়াৰ জেনেৰেশ্যনটো বেলেগ হৈছে এতিয়া পঢ়া শুনাই চব নহয় এটা কি কয় গেমৰ থুৰুদিয়ে হওক যদি ভালকে কিবা এটা ডাঙৰ কৰিব পাৰে তেতিয়াহ'লে ত' হ'লে কিবা এটা মানে ষ্টেণ্ডিঙো আহি যায় আৰু কিয়ও কৰে আৰু এইটো লোকৰলো তেনেকুৱা আৰু
একে তাক ঠিক আছে দিয়া বা পিছত কথা পাতিম দিয়া আমি কি কয় আজি ভাল লাগিল কথা পাতিম।
অ ঠিক আছে ঠিক আছে দিয়া হ'ব দিয়ক।
অ